হয় ভালে আছো শু কক
ঠিক আশা কৰিছো আপুনি ভালে আছে মই অ ভালে আছো
হয় নিশ্চয় ভালে আছো
এটা কথা প্ৰথম প্ৰথমতে আমি কনভাৰ্চেশ্যন বা আমাৰ কথোপকথলৈ যোৱাৰগতে আপুনি এটা কথা কব আমাৰ জীৱনটোত আমি প্ৰত্যেকটো সময়তে চিৰিয়াছ হৈ থাকোঁ মানে জীৱনটোত প্ৰত্যেকটো সময়তে এনেকুৱা লোক দেখা এনি টাইম এক এক মুহূৰ্তত চিৰায়াছ হৈ থকা দেখা পোৱা যায় কিন্তু কথাটো কওক যে জীৱনৰ প্ৰত্যেকটো সময়ত াতে ইমান খিনি চিয়চৰ প্ৰয়োজনীয়তা আছে নেকি যে হাঁহি কান্দোন বা হাঁহি ধেমালিও যাতে তাৰ আগত চেৰ পৰি যায় তেনেকুৱা ধৰণৰ প্ৰয়োজনীয়তা আছে নেকি জীৱনত স হাঁহি ধেমালিৰ কিমান প্ৰয়োজনীয়তা আছে আপোনাৰ মতে হাঁহিৰ কিমান প্ৰয়োজনীয়তা আছে মানুহৰ অনুভৱ অ অনুভূতি বিাক কিমান প্ৰয়োীয়তাছে আ
অ মই ভাবো জীৱন ত অ প্ৰত্েকটো মুহুৰৰ্ততে চিৰাছ হোৱাটো মই মোৰ জীৱনত ইমান মোৰ চিৰায়াছ হব নালাগে যিমানতটো আজিকালি যুগত হয়তো নৱপ্ৰজন্মই হৈ থকা দেখা পোৱা যায় আহ আজিৰ যুগত হাঁহি ধেমালি সকলো মুখৰ পৰাই এই নাইিকিয় হৈ যাবলৈ দেখাা পোৱা গৈছে আহ কাৰণো আহ পিত মাতৃৰ বা হওক বা সমাজৰ প্ৰেছাৰৰ ফালৰ পৰা সকলোৱে চিয়াছ হৈ থাকিব লগা হৈছে চিয়াজে থাকিব লগা শিকিব লগা হৈছে ভৱিষ্যতৰ কথা ভাবি সকলো মানুহ সকলো সকলো নতুন প্ৰজন্মই হয়তো চিৰিয়াচ হৈ দেখা চিয়াচ হৈ দেখা পোৱা যায় হৈ থকা দেখা পোৱা যায় মই ভাবো আজিকালি যুগত আহ স্বাস্থ্য ভাল দেখিবলৈ হাঁহিব আৰু সদয়ে পাতল কৰিবলৈ গলুেই সকলোবোৰ অ প্ৰয়োজন হয় আৰু জীৱনৰ মাত্ৰ কিছু কিছু সময়তহে চিয়িয়জ হলে হয়তো জীৱনটো উপৎকৃত হোৱা বহুতো আহ সফল ব্য়ক্তিক দেখা পোৱা যে তেওঁ লগ তেখেতসকলে হয়তো জীৱনৰ মাত্ৰ কিছু কিছু সময়তহে চৰাছ হৈছিল তেখেত সকলোৰ জীৱনৰ বাবে আৰু আজি সেই ব্য্য়ক্তি সকলেই হয়তো উচ্চ মানত গৈ আহ আছেগে আহ প্ৰত্য়েকটো মুহুৰ্ততে চিৰা চৰা থাকিলে হয় হয় সেই ব্য্য়ক্তিজন আহ হয়তো তেওঁ নিজৰ যিটো হাঁহিনি ধেমালি অস্তিত্ব সেইটো হয়তো পাহৰি যাব পাৰে মই ভাবো জীৱনৰ আহ আহ কিছু কিছু সময়ত হাঁহি আৰু ধেমালি কৰা আৰু কান্দোনৰো কিছু
প্ৰ প্ৰয়োজনীয়তা আছে সম সম্পূৰ্ণৰূপে সকলো বস্তুৰে প্ৰয়োজনীয়তা আছে জীৱনত সুখ দুখ তিতা মিঠা সকলোৰে প্ৰয়োজনীয়তা আছে আৰু এই সুখ দুখৰ মাজতেই জীৱনৰ প্ৰকৃততে আচলতে প্ৰকৃত জীৱনৰ সংজ্ঞা সেয়াই যে কেৱল অকল এটা এঘ্ৰামী চিন্তাধাৰা নহয় এঘ্ৰামী গা বেয়া নহয় আমি যিহেতু সমাজ প্ৰিয় পানী বা মাটি মানুহে মানুহ মানুহেই মানুহ মানুহে মানুহৰ বাবে সেই সেইটো বাক্যশাৰী আমি মনত পেলাই আমি মানুহে মানুহৰ লগত যদি হাঁহি ফূৰ্তি বা ধেমালি নকৰোঁ বা হাঁহি নকৰোঁ তেনেহ'লে আপুনি চাওক এজন এটা ৰ'বত আৰু এটা মানুহৰ মাজত পাৰ্থক্য কি থাকে অনুভূতি খিনি অনুভূতি খিনি সেই এনালাইজ কৰা পাউৱাৰ বা সূক্ষ্ম দৃষ্টিভংগী উ্লেখকাৰ পাওৱাৰটো 'ৰবত এটাও থাকে মানুহ এটাও থাকে কিন্তু দুইটাৰ মাজত পাৰ্থক্য হৈ গ'ল মানুহৰ অনুভূতিক মানুহৰ বেদনা খিনি গতিকে জীৱনত যদি সেয়াই নাথাকে তেনেহ'লে মোৰ মোৰ অনুসৰি এটা যন্ত্ৰ আৰু মানুহৰ মাজত পাৰ্থক্য নাই এতিয়া সেই হিচাপত আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণে আমাৰ সুখ মানে আ বৰিং জীৱনটোত আমি হাঁহি কান্দোনৰ ৰুল তুলিবৰ কাৰণে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰিব পাৰোঁ কিছুমানে দিনটোত নিজৰ বন্ধু বান্ধৱীৰ সৈতে কথা পাতে কিছুমানে দিনটো কৰ'বাত ফুৰিবলৈ যায় ভ্ৰমণলৈ ওলাই ওলাই যায় দিনটো কোনোবাই গান শুনি ভাল পায় কিছুমান সংগীত প্ৰেমী কিছু লোক অ কিছু লোকে চিনেমা চাই ভাল পায় সেই কথাসমূহৰ ভিতৰত আপুনি কেনেকুৱা ধৰণৰ ভাবে আপোনাৰ কেনেকুৱা ধৰণৰ বস্তু পাতি মানে আপোনাৰ কেনেকুৱা ধৰণৰ মাধ্যম ভাল লাগে ঘূৰা হওক চিনেমাই হওক গান হওক কেনেকুৱা ধৰণৰ ভাল লাগে আপোনাক
হয় বন্ধুসকলৰ লগতে ঘূৰি ফুৰি হাঁহি থাকি ভাল পাওঁ অ দিনটোৰ অ হয়তো কিছু সময় পৈতেক নাই কিছু সময় হয় ত বন্ধুসকলৰ লগতে থাকো হাঁহি ফূৰ্তি কৰি
হয় হয় হয় নিশ্চয় এ বন্ধুত্ব বুলি কোৱা লগে লগে গে এটা কথা মনত পৰে যে এক একদম পৃথিৱী যদি এটা চাবলৈ যায় আপুনি বন্ধুত তহ ', যোনটো উ', সম্বন্ধ -সম্বন্ধটো সঁচাকৈ আচৰিত আপুনি চাওক বন্ধু। শব্দ -শব্দটো সঁচাকৈয় আচৰিত আহ', ই', ই', আ', - আ', আচলতে স', সৰ্বতো উৎকৃষ্ট। কাৰণ কিয় হয় কথাটো? কাৰণ বন্ধুত আ ', আমি আ ', কথাখিনিৰ পৰা অকণমান সম্পৰ্কৰ ক্ষেত্ৰখন ও আহিছোঁ কাৰণ ইয়াৰো প্ৰয়োজনীয়তা আছে আমাৰ জীৱনৰ বাস্তৱিক জীৱনৰ প্ৰয়োজনীয়তা আছে। কাৰণে আমি সেই তাৰ বিষয়লৈ আহিব বিচাৰিছোঁ, যে বন্ধুত্ব শব্দটো চাওক আপুনি যে কোনো ধৰ্ম কোনো ভাষা কোনো জাতি নিৰ্বিশেষে বন্ধুত্ব তৰ্ক গঢ় লৈ উঠে কোনো কোনো অ', অনুৰোধৰ অবিহনে বন্ধু -বন্ধুৱে -বন্ধুৰ কাৰণে কাম কৰা হয়। সেই কথা কথাখিনি আমি সকলোৱে গম পাওঁ, গতিকে সেই ক্ষেত্ৰত এই সম্বন্ধতো সঁচাকৈ এটা এক্সপেঞ্চিভ এটা বিৰল সময় কন হ'বলে আপুনি বিবেচনা কৰে নে বাৰু?
অ', হয় ', মই কৰো কিয়নো আহ বন্ধুত্বৰ মাজত তেজৰ সম্পৰ্ক নাথাকিলো, তেখেতসকলৰ লগত সি ', কিবা যেন, নিজৰ আপোনৰকতে লাগে আহ', হয়- হয় আহ ', জীনৰ ', জীৱনৰ জীৱনতটো মাত্ৰ কিছু খন্তেকা আহে', সে সেইবাবে কিছুমান বন্ধুৰ লগত অ', - অ', কিছু ব্যক্তি হয়তো বন্ধু পা তি বহুতো ভাল লাগে।
হয়- হয়- হয় নিশ্চয়। আহ ', এতিয়া এই বন্ধুৰ কথাখিনি পাতি থাকোঁতে আমাৰ সেই কথাখিনি আমি সম্পৰ্কৰ কথাখিনি পাতিছোঁ, আহ ', এটা কথা হয় যে', ম ', আপুনি যিমানখিনি কথা কলে বন্ধুৰ বিষয়ে জীৱনৰ বন্ধু এজনৰ প্ৰয়োজন যিমান বা বন্ধুৰ প্ৰয়োজন যিমান সেই কথাটো এতিয়া হাঁহি ধেমালিৰ লগত যথেষ্ট কাৰণ কিয়, এজন বন্ধু বা দুজন বন্ধুলেহে বন্ধুৱে প্ৰকৃত এজন দুজন বন্ধুৱে জীৱনত কি হয় আপোনাৰ চাফিচিয়েণ্ট। জীৱনটো হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ হৈ যাবলৈ এজন প্ৰকৃত বন্ধু।
হয় নিশ্চয় -হয় নিশ্চয়
শিষলৈ জীৱনটোত অতিবাহি অতিবাহিত কৰিবৰ কাৰণে এজন বন্ধুৱে মোৰ আহ ', মতে উৎকৃষ্ট। এজন দুজন খন্তেক গতিক সেইথাখিনি আপুনি যিখিনি কথা কলে নহ ', সম্পূৰ্ণ ভাৱে সন্মতি জনাইছো। এ দ্বিতীয়টোলৈ আহোঁ আমি হাঁহি ফূৰ্তিৰ বাবে আমি বন্ধুৱে এ যে বন্ধু হিচাপে বন্ধুৰ লগত আমি হাঁহি ফূৰ্তি কৰি জীৱনটো পাৰ কৰিব পাৰোঁ বা সময়খিনি পাৰ কৰিব পাৰোঁ আৰু
ফালৰ পৰা বন্ধু এজনে হয়তো জীৱনত কিছুমান ভুল আহ সময়তো বেয়া সময়তো হয়তো সেই আহ সহায় কৰিব পাৰে।
হয় হয় হয় নিশ্চয় নিশ্চয়। চাওক সেই ক্ষেত্ৰত বহুত বহুত সফল ব্যক্তি সফল ব্যক্তিৰ পিছফালে বন্ধুৰ হাত থাকে। কাৰণ এই চাবলৈ গ'লে বন্ধু আপুনি বন্ধু অবিহনে এনেকোৱা থকা ব্যক্তি আপুনি দেখিবলৈ নাপায়। কাৰণ বন্ধু এজন বন্ধু নহ'লে এজন থাকিবই তেখেতৰ সফলতাৰ আঁৰত বা তেখেতৰ বি বিফলতাৰ সময়ত তেখেতৰ লগত তেখেতৰ হাতত হাত মিলাই আগবাঢ়ি যোৱা এজন বন্ধু থাকিব গতিকে সেই সেই কথাখিনি আমি উম সেই কথা যে আমাৰ জীৱনৰ অনুপ্ৰেৰণা হিচাপে আমি ল'ব পাৰো। যে আমাৰ পিছত এ এজন বন্ধু আছে। দুজন বন্ধু আছে সেই ক্ষেত্ৰ খিনি যেনেকৈ ইজনে আনজনৰ সৈতে, বিপদৰ সময় থিয় হৈ থাকে এতিয়া আমিও হয়তো সেই তেখেতৰ সৈতে সেই সময়খিনি থিয় হৈ থাকিব লাগে যাৰ ফলত কি হয় যে এ ঘৰুৱাত ঘৰুৱাতকৈ আপোনতকৈ আপোন এটা ভাৱ জাগি উঠে সেই কথাখিনি আমি ধৰিব পাৰিছো হয় দ্বিতীয় কথা হাঁহি ধেমালিৰ মাজে পাৰ কৰিবলে দিনটো কিছুমান অনয় অন্যয়ানয় মানুহসমূহে মানে বি বিভিন্ন ধৰণৰ মানুহে আপোনাৰ কিছুমানে খেলা ধূলা কৰে কিছুমানে কিতাপ পঢ়ে কিছুমানে গান শুনে কিছুমানে লিখে সেইসমূহৰ কথা ই কৈছোঁ যে সেইখিনি প্ৰয়োজনীয়তা আছে জীৱনৰত হাঁহি কান্দোনৰ হাঁহি ধেমালিৰ বাবে সেইখিনি প্ৰয়োজনীয়তা আছে জীৱনৰত কাৰণ অ অ মানে আজি আজি আপুনি চাবলৈ যাওক মানুহখিনি আজি চহৰৰ যিসমূহ মানুহ আছে সেই মানুহখিনি নিজৰ জীৱনত মানে অ ব্যক্তিগত জীৱনত বা কৰ্ম জীৱন ইমানেই সোমাই পৰিছে যে মানুহে আজিকালি হাঁহিবলৈ বা হাঁহি ফূৰ্তি কৰিবলৈ পাহৰি গৈছে যাৰ ফলস্বৰূপে তেওঁলোকে কি কৰিবলগীয়া হয় এটা ছিজন ল'ব হেৰিয়ত তেখেতলোকে ক'ৰ্চ ল'বলগীয়া হয় লাফিং ক্লাছ ল'বলগীয়া হয় স্মাইলিং ক্লাছ ল'বলগীয়া হয় চাওক কোন দিশে আমি গতি কৰি আছো গতিকে সেই ক্ষেত্ৰ খনত অ গতিকে সেই ক্ষেত্ৰখনত আমি মই এতিয়া যিমানখিনি কথা কলো যে আমি আমাৰ মনতটো ভাল লাগিবৰ কাৰণে সেই ফূুৰ্তিৰ কাৰণে যিমানখিনি কথা কলো সেইখিনি আমি হবি হিচাপে পঢ়িছিলো যে হবি কাক কয় যে হবি কি আমাৰ আজৰি সময়ত কৰা কামখিনি সেইখিনি কথা কৈছিলো দিনটোত যিখিনি আমাক গোটেই গোটেই দিনটোৰ অৱসাদখিনি যিখিনি যিবোৰ কামে দূৰ কৰে সেইখিনি কথা আমি পঢ়িছো গতিকে আপুনি আপুনি আপুনি কি ভাবে যে এজন মানুহৰ এজন ছাত্ৰ ছাত্ৰী কি জীৱনত সৰুৰে পৰা হবি থকাটো প্ৰয়োজন বা হবিয়ে ছাত্ৰ ছাত্ৰীজনৰ জীৱনত কেনেকৈ প্ৰভাৱিত কৰে
অ অ অ আজিকালি যুগত ন নতুন প্ৰজন্মই আহ বহুতকে দেখা গৈছে যে হবি আৰু তেখেত সকলৰ জীৱনৰ লক্ষ্য দুয়োকে একে কৰি পেলাইছে যে তেখেতসকলৰ হবিৰ যি হবি আছে সেই হবিতহে তেখেত সকলে যে জীৱনৰ তাৰ পাছত আগবাঢ়ি যাব তেনে নহয় হবি আৰু জীৱনৰ যিটো অ উদ্দেশ্য সেই দুইটা মই একে কৰিব লাগে বুলি নাভাবো হবি হৈছে আহ নিজৰ আহ এক হাঁহি ধেমালি জীৱনৰ এক কিছু উৎসাহিত আৰু আহ ভাল লগা মুহূৰ্তত য'ত নেকি নিজৰ মনৰপচন্দক কাম কৰি সময় অতিবাহিত কৰা হয় আজি নতুন প্ৰজন্মই দেখা গৈছে যিয়ে হ বি আৰু জীৱনৰ লক্ষ্য শিক্ষকে একত্ৰিত একে কৰি জীৱনত আগবাঢ়ি যোৱা দেখা গৈছে যাৰ ফল নেকি তেখেতসকলে হাঁহি হাঁহা কন্দা সকলোবোৰ পাহৰি গৈছে মাত্ৰ জীৱনৰ আগবাঢ়ি যোৱা কথা ভাবি ঠিকে আছে
হয় হয় হয় নিশ্চয় সেই কথাখিনি আমি আজি সেইখিনি উপলব্ধি কৰিছো বাৰুকৈ যে বাস্তৱ জীৱনৰ লগত কিমানখিনি জড়িত আছে সেই কথা কথাখিনি অনুভৱ কৰিছো কাৰণ আপুনি ইমানখিনি আজি ব্যক্ত কৰিব পাৰিছে মই ইমান খিনি ব্যক্ত কৰিব পাৰিছো বাস্তৱিক তাৰ লগত কিমান খিনি জড়িত আছে সেই কথা আমি গম পাইছো গতিকে সেই ক্ষেত্ৰত আজি আমি যিমান খিনি কথা পাতিলো যিমানি কথোপকথন পাতি হ'ল আমাৰ দুইটা আমাৰ দুইজনৰ মাজত গতিকে আমি স্পষ্ট হ'লোঁ এটা কথাত যে হাঁহি কান্দোনৰ জীৱনত প্ৰয়োজনীয়তা কিমান আছে হবিৰ প্ৰয়োজনীয়তা কিমান আছে নিজৰ ভাল পোৱা কামৰ প্ৰয়োজনতা কিমান আছে গতিকে সেই কথাখিনি আপুনি সম্পূৰ্ণ ভাৱে সন্মতি আগবঢ়াইছে ভাল আহ মই আশা কৰিছো আপুনিও হয়তো সম সম্পূৰ্ণভাৱে আমাৰ কথোপকথনটোত ভাল পাইছে গতিকে পুনৰ লগ পাম এটি নতুন আমোদজনক বিষয়ৰে আকৌ পুনৰবাৰ লগ পাম শুভ ৰাত ত্ৰি ভালে থাকক সু স্বাস্থ্য সৰু শৰিৰীৰ হৈ থাকক
হয় হয় নিশ্চয় বাৰু ধন্যবাদ হলি